অ শুনিছো শুনিছো
আহ কি কৰি আছা
এয়া তোমাৰ এনেই গছৰ তলতে অকমান বহি আছো গৰম উঠিছে।
অ অ অ অ ভালেই কৰিছে। মোৰ তোমাৰ এনেকুৱা গৰম গম পাইছা নাই তাকে সেই ফেনৰ তলতে সেইটো কাৰণে বহি আছোঁ।
আহ
বাকী ভাত পানী খালা? অঁ ময়ো খালো বাৰু কিহে খালা ভাত
ভাত তোমাৰ দালি আছিলে তাৰপা মায়ে তোমাৰ ভাজি অকন বনালে আলু ভাজি
আচ্ছা আচ্ছা বাকী খবৰ খাতি ভালনে?
খবৰ খাতি ভালেই আৰু আছো তোমালোকৰ
আমাৰো ভালেই ভালেই বাৰু দেই বাকী মাহঁতৰ
উম ভাল ভাল মাহঁতৰ
অ অ অ আমাৰো সেই ঘৰত ভালেই বাৰু দেই তাকে সেই তোমালৈ ফোন কৰিলো মানে বহুত দিনৰ মূৰত। এটা বিষয়ৰ ওপৰত মানে আলোচনা কৰিম বুলি গম পাইছানে
অঁ ঠিকে আছে ভালেই কৰিলা বহুত দিন ফোনোও কৰা নাই অ।
এ তোমাৰ সেই বেলেগ দেশ বিলাকৰ পৰা আচলতে কপি কৰি মানে এতিয়া আমাৰ ভাৰততো আচলতে সেই উন্নত দেশসমূহৰ নিচিনাকৈ তোমাৰ উন্নত প্ৰযুক্তিবিদ্যাৰে
হয় খেতি কৰা হৈছে হয় হয়
আমাৰ যি উন্নত ব্যৱস্থাৰে এতিয়া বৰ্তমান খেতি কৰা হৈছে সেইটো তুমি কিমান দূৰ ভাল বুলি ভ ভাবিছা আৰু কিমান দূৰ বেয়া বুলি ভাবিছা
হয় এতিয়া যদি আমি ভালদৰে চাবলৈ যাওঁ আমাৰ এতিয়া কি হৈছে বৰ্তমান ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ আমাৰ প্ৰযুক্তিবিদ্যাৰ খেতি কৰা হৈছে। যেনে হওক আগতে আমি ধৰা হাল বাবলৈ আমাৰ যিসকল আমাৰ ডাঙৰ সকল আছিলে বয়স্কসকল তেওঁলোকে নাঙল হওক জুুৱলি হওক তেনেকুৱা ধৰণৰ যিসমূহ কৃষি সামগ্ৰী আছে। সেই সমূহৰ জৰিয়তে মানে কি হয় খেতি বাতি কৰিছিলে। কিন্তু বৰ্তমান সময়ত কি হৈছে। আমাৰ ধৰা যিসমূহ নতুন নতুন প্ৰযুক্তিবিদ্যাৰ জৰিয়তে বিভিন্ন ধৰণৰ যন্ত্ৰ পাতি। মানে সাজি উলিওৱা হৈছে।
নিশ্চয় নিশ্চয়।
এতিয়া সেই জন্ত। তন্ত্ৰ পাতিসমূহৰ জৰিয়তে যেনে ধৰা আমাৰ ট্ৰেক্টৰ। তাৰপিছত আৰু কিছুমান যন্ত্ৰ আছে যেনে পাৱাৰ টিলাৰ। সেই বস্তু সমূহৰ জৰিয়তে কি হৈছে।
আমাৰ।
সেই সমূহৰ ব্যৱহাৰটো কমি গৈছে হয় আৰু। লগতে কি হৈছে মানে সেই যন্ত্ৰ পাতি সমূহ অহাৰ কাৰণে। আমাৰ যিটো কৃষি পদ্ধতি। সেইটো আগতকৈ মানে অলপ খৰতকীয়া হৈ গৈছে অতি সোনকালে মানে। সেই কামটো সময়। আগতে ধৰি লোৱা আমাৰ এডৰা মি হাল বা। তে নাঙলেৰ নাঙলেৰে। হাল বাওঁতে ধৰা আমাৰ বহুত দুই তিনি ঘন্টা লাগি গৈছিলে। কিন্তু বৰ্তমান কি হৈছে আমাৰ যিসমূহ যন্ত্ৰ পাতি মানে। ট্ৰেক্টৰ পাৱাৰ টিলাৰ এই যন্ত্ৰসমূহৰ জৰিয়তে মানে হাল বাও। ধ এডৰা মাটি হাল বাওঁতে আমাৰ বেছি বেছি খুব বেছি আমাৰ বিশ মিনিট। আধা ঘণ্টা। সময় লাগে আগৰ তুলনাত মানে বহু পৰিমানে আমাৰ মানে কম সময় লাগে।
কম সময়ত। তুমি এটা সেইটো বহুত ভাল কথা কৈছা আৰু তুমি। কৈছা যে তোমাৰ আচলতে আমাৰ সময়টো বাচিছে হয় নে নহয় এতিয়া আমাৰ উন্নত। প্ৰযুক্তিবিদ্যাৰে যেতিয়া আমাৰ খেতি কৰিছে মানুহসকলে কৃষকসকলে। এতিয়া কি হৈছে আমাৰ সময়টোও কম নষ্ট হৈছে। প্লাছ আমাৰ খুব খৰতকীয়াকে হৈছে।
হয়।
আৰু এটা তাৰ প্লাছ পইণ্ট কি আছে গম পাইছানে। এতিয়া তোমাৰ আগৰ দিনত যেতিয়া কৃষকসকলে তোমাৰ খেতি কৰিছিলে তেতিয়া কি হৈছিলে। তেওঁলোকে একদম। আহ বহুত কষ্ট কৰিবলগীয়া হৈছিলে তেওঁলোকে তোমাৰ এ তোমাৰ। এডৰা মাটি আচলতে হাল বাওনে তেওঁলোকৰ।
বেছি লাগিছিল হয় আৰু কি হয় তোমাৰ। জন্তু আমি মানে যিকোনো জন্তু ব্যৱহাৰ হয় হয়।
ধৰি লোৱা গৰু ম'হ সেইবিলাকৰো তোমাৰ কষ্ট হৈছিলে। প্লাছ তোমাৰ মানুহৰো মানে কৃষক সকলো কষ্ট হৈছিলে কিন্তু এতিয়া। যেতিয়া তোমাৰ সেই নতুন ব্যৱস্থাৰে তোমাৰ নতুন কৃষি প্ৰনালীৰে তোমাৰ। কৰি কৃষি কাৰ সম্পন্ন কৰিছে তেতিয়া কি হৈছে তোমাৰ ইয়াত বিশেষকৈ মেচিন।
হয় হয়। আৰু মেচিনে কষ্ট নাপায় হয় হয়। গতিকে সেই তোমাৰ কৃষকসকলৰ প্ৰস্তুতি কমিলে, কমিলে হয়।
সেই মেচি মেচিনে তোমাৰ খুব কম সময়ৰ ভিতৰতে তোমাৰ খুব সৰহকৈ মাটিত। তোমাৰ একেলগতে হাল বাব পাৰিলে গতিকে সেইটো এটা আমাৰ প্লাছ পইন্ট। আচলতে সেই খেতি খিনিৰ পৰা আচলতে আমাৰ কৃষকসকল। বহুত লাভ' লাভৱান হৈছে মানে। কিন্তু আমাৰ সেই যি আধুনিকতা কৃষিৰ ক্ষেত্ৰত। কিন্তু সেই আধুনিকতাৰ কিছুমান ক্ষেত্ৰত আচলতে,। আমাক অপকাৰো খেতিৰ ক্ষেত্ৰত মানে অপকাৰো কৰিছে বুলি কব পাৰো। সেইটো কেনে কেলৈ মই ক'লো গম পাইছানে? এতিয়া তোমাৰ সেই আগৰ দিনৰ তুলনাত কি হৈছে আমাৰ বাৰীত আচলতে খেতি বাতিত মানে খেতি বাতি কৰোতে তোমাৰ যিমান অঁহ ফচল উৎপাদন হয়। আজিকালি কিন্তু সেই সিমান
উৎপাদন নহয় হয় সেইটো তুমি একদম সঁচা কথা
অঁ, মানে কি হয় তোমাৰ, আগতে তোমাৰ সেই নাঙলে যেতিয়া হাল বাইছিলে তেতিয়া কি হয় আমাৰ, সেই মাত তি সমূহ অকল কেৱল লুটিয়াই গৈছিলে মানে, অঁ, মানে অকল ফালি গৈছিলে। কিন্তু তোমাৰ এতিয়া তোমাৰ সেই বিভিন্ন ধৰণৰ যিসমূহ যন্ত্ৰ আহিলে খেতি খেতি তোমাৰ হাল বোৱা যিসমূহ সঁজুলি আহিলে সেই সঁজুলিসমূহৰ মানে তোমাৰ সেই ট্ৰেক্টৰ পাৱাৰ ডিলাৰ বা তোমাৰ সেই লোটা ভাটা। সেইবিলাক যেতিয়া ব্যৱহাৰ কৰে তেতিয়া কি হয় গম পাইছা? নাই সেই মাটি সমূহ একদম পুৰা মানে ঘুন্দালি পেলাই অ মাটি সমূহ যে এতিয়া তোমাৰ ইমান ঘোন্দালি পেলাব তেতিয়া কি হ'ব তাত থকা বিভিন্ন ধৰণৰ মাটিৰ বাবে উপযোগী যিসমূহ মানে কেঁচু ধৰি লোৱা। কেঁচু, পোক, পতংগ সেইবিলাক আচলতে মৰি যায়। অ এতিয়া আমি জানো আমাৰ কি মানে যিসমূহ কেচু, কেঁচুটো আমাক মানে কৃষকৰ আচলতে পৰম বন্ধু বুলি কয়। অঁ মানে তোমাৰ কি হয় সেই কেঁচুৱে তোমাৰ আমাৰ যিসমূহ মাটি সেই মাটিসমূহৰ উৰ্বৰতা শক্তি। তো বৃদ্ধি কৰে। অঁহ তাৰ পিছত আকৌ লগতে কি হয় সেই কেঁচুৱে মানে মাটিবোৰ পলসুৱা কৰি ৰাখে। অঁ আৰু আৰু সেই আমি যিটো কেঁচুমদা বুলি জানো কেচুৰ মানে যিটো বৃষ্ঠা সেইটোও আচলতে আমাৰ এই খেতিৰ, অ উৰ্বৰতা শক্তি মাটিৰ উৰ্বৰতা শক্তি বৃদ্ধি কৰা সহায় কৰে, আৰু সেই কেঁচুৰ বিষ্ঠাই আচলতে আমাৰ এক প্ৰকাৰে তোমাৰ সাৰ হিচাপেও মানে কাম কাম কৰে।
হয় হয়।
আৰু সেই তেতিয়া যেতিয়া সেই কেঁচু বিলাক তোমাৰ মি তোপ হ'ব এতিয়া কি হ'ব লাহে লাহে সেই - অ মেচিনৰ দ্বাৰা কি হব সেই খেতিৰ উৰ্ব উৰ্বৰতা শক্তিটো কমি আহিব। দিনক দিনে মানে হ্ৰাস পায় আহিব।
হয় হয়। হয়।
টো মানে খেতি বাতিত তোমাৰ যিমানখিনি ফচল হয়, সেই ফচলৰ আচলতে পৰিমাণতো কমি যায়। কমি যায়, হয়। তুমি এইটো একদম ঠিক কথা কলা। হয় হয়।
তুমি এইটো একদম মানে অত্যন্ত সত্য কথা কৈছা যে আমাৰ যিসমূহ মাটিত থকা যিসমূহ কিট পতংগ। হয় আচলতে ক'বলৈ গ'লে আমাৰ জোক হওক বা আমাৰ কেঁচু কুমতি এনেকুৱা ধৰণৰ যিসমূহ আমাৰ কীট পতংগ সেইসমূহে আচলতে আমাক সঁচাকৈয়ে আমাক, খেতি বাতিৰ ক্ষেত্ৰত বহুতো সহায় কৰে আগৰ দিনত আচলতে তুমি কৈ চাই যে, খেতিয়ক সকলৰ বন্ধু এইটো একদম মিছা কথা নহয় এইটো একদম সঁচা কথা খেতিয়কসকলৰ নি বন্ধু নিচিনা আছিল, কিন্তু হয় তুমি কৈছাই যে এই ট্ৰেক্টৰ সমূহ বা লোটা ভাতা সমূহ যিসমূহ আমাৰ ধৰা ইঞ্জিন ইঞ্জিনৰ দ্বাৰা আজিকালি খেতি কৰা হয়। যান্ত্ৰিক ভাৱে খেতি কৰা হয় এই যন্ত্ৰ পাতি সমূহে আচলতে আমাৰ আগৰ দিনৰত নিচিনাকৈ মাটিসমূহ উলত পালত নহয়। আচলতে মাটিসমূহৰ যি উৰ্বৰতা শক্তি সেইটো সঁচাকৈ কমাই তুলিছে যাৰ বাবে ধৰা আমাৰ খেতিয়কসকলৰো অসুবিধা হয়। আৰু কি হয় আমাৰ যিটো উৎপাদন হবলগীয়া শস্য, আগৰ তুলনাত যিমান হয় এতিয়া বৰ্তমান সময়ত মানে যন্ত্ৰ পাতি ব্যৱহাৰ কৰাৰ কাৰণে
হয়। সিমান খিনি মানে শস্য উৎপাদন হোৱা দেখা নাযায়। দেখা নাযায় দেখা দেখা নাপাই এবাৰ ব্যৱহাৰ কৰা
কথাই ক'ব লাগিব আচলতে কি হয় মানুহে বৰ্তমান
হয়। হয় হয় হয় নিশ্চয় নিশ্চয়। উম।
ৰ কাৰণে নিজৰ মাটিখিনিৰ যি উৰ্বৰতা শক্তি সেইখিনি দিনক দিনে কমাবলৈ চেষ্টা কৰি আছে।
হয় আৰু আৰু আৰু এটা কথা গম পাইছা নাই তুমি এতিয়া সেই উৰ্বৰতা শক্তি হ্ৰাস পোৱা কথা কৈ আছা। মানে কি হয় এতিয়া তো তোমাৰ মানুহ বিলাকে তোমাৰ খেতি তোমাৰ সেই উৎপাদনতটো বৃদ্ধি কৰিবলৈ কি কৰে গম পাইছা নাই? ৰাসায়নিক সাৰ প্ৰয়োগ কৰে। সেই সেইটোও কিন্তু মোৰমতে দেই মোৰ মতে সেইটো এটা বহুত অ বেয়া কথা কাৰ হয় কাৰণ মোক কেলে কৈছো গম পাইছা নাই? সেই আগৰ সময়ত তোমাৰ যেতিয়া গোবৰ সাৰ প্ৰয়োগ কৰিছিলে, তোমাৰ সেই খেতিৰ তোমাৰ অ খেতিত তোমাৰ যিখিনি
হয়। হয় হয়। ফ্ৰেছ হয়, একদম মানে ধৰা বিশুদ্
শুদ্ধ। সেইখিনি আমাৰ চকু মুদি সেইখিনি আমি খাব পাৰো আৰু তাৰ পৰা আচলতে আমাৰ অঁ
উপকাৰ উপকাৰো বেছি হয়। হয় উপকাৰ হয় বেছি হয়। হয় হয়।
গম পাইছা নাই। কিন্তু তোমাৰ যেতিয়া ৰাসায়নিক সাৰ প্ৰয়োগ প্ৰয়োগ কৰে এতিয়া কি হয় মানে সেই যিসমূহ ফচল উৎপাদন হয়। কিন্তু ত সেই ৰাসায়নিক সাৰৰ কিছুমান পৰিমান খুব পৰিমানে যি ই ওৱান পাৰ্চেণ্ট হলেও হয়টো তোমাৰ সেই অ ফচল সমূহৰ ভিতৰত সোমাব পাৰে হয় নহয়? হয় আচলতে সেই তাৰ পৰা কি হব আমি যেতিয়া সেই
হয়। এতিয়া কি হব তোমাৰ সেই ৰাসায়নিক সাৰ হয়, ৰাসায়নিক সাৰ বা কীটনাশক দ্ৰব্য কি হয় আমাৰ পেটলৈ য আমাৰ অ বেমাৰ বেমাৰ বেমাৰৰ মানে প্ৰধান কাৰক হিচাপে
অঁ অঁ বেমাৰৰ সৃষ্টি কৰিব পাৰে আৰু আমাৰ স্বাস্থ্যৰ আচলতে ক্ষতি কৰিব পাৰে। গতিকে সেইটো এটা কথা আৰু আৰু এটা কথা কি গম পাইছানে? আমি যিমানে তোমাৰ হেৰি ইউজ কৰিম তোমাৰ ৰাসায়নিক সাৰ ইউজ কৰিম, কি হব তোমাৰ মাটিৰ উৰ্বৰা শক্তিটো কমি যাব। হয় মানে সেই ৰাসায়নিক সাৰে মাটিৰ উৰ্বৰা শক্তিটো কমাই তোলে। আৰু কি হব গম পাইছা নাই? তোমাৰ এনেকুৱা হৈ যাব, তোমাৰ পিছত তুমি এবাৰ মানে ৰাসায়নিক সাৰ ইউজ কৰাৰ পিছত তোমাৰ এন এনেকুৱা হব তোমাৰ পিছত যদি তুমি ৰাসায়নিক সাৰ তাত ব্যৱহাৰ নকৰা খেতিত তেনেহলে তোমাৰ সেই ফচলে উৎপাদন নহব অ অ মানে কি কৰে তোমা তোমাৰ সেই ৰাসায়নিক সাৰসমূহে তোমাৰ মাটিৰ যিটো গুণাগুণ সেইটো একেবাৰে নষ্ট কৰি পেলাই। অ যাৰ ফলত কি হয় মানে আমাৰ পিছলৈ খেতি বাতিৰ উৎপাদনটো খুব কম হয়।
কম হয় হয়। হয় হয়।
গতিকে আমি সেই ৰাসায়নিক সাৰৰ ব্যৱহাৰটো কম কৰি আচলতে যিমান পাৰো আমি ঘৰুৱা ভাৱে তোমাৰ অ গোবৰ সাৰ বা তেনেকুৱা ধৰণৰ অ
আমি নিজে প্ৰস্তুত কৰো, হয়, প্ৰাকৃতিক সাৰ।
আমি প্ৰয়োগ কৰিব লাগে। গতিকে তেতিয়া তেতিয়াহে আচলতে আমাৰ এই খেতি বাতি তোমাৰ উন্নত হ'ব।
হয় হয়
তাকে সেইখিনিয়ে আজি কথা ইমান মানে খেতিৰ ওপৰত ইমান খিনি কথা পাতিলো। আমাৰ যন্ত্ৰসমূহৰ ফলত কি কি লাভ হয় আৰু কি কি লোকচান হয় তাৰ বিষয়েটো আমি জানিব পাৰিলো, ভালকৈ আলোচনা কৰিলো। গতিকে তেতিয়া আজিলৈ ৰাখিছো আৰু এতিয়া হয়